হেল্ল', নমস্কাৰ, নমস্কাৰ, শুভ সন্ধিয়া
অ', শুভ সন্ধিয়া
কি কৰিছে ডাঙৰীয়ে
মই মানে, অলপ মানে কাম কৰিলো অলপ ঘৰ ঘৰ চি
ঘৰতে আছে, ঘৰতে আছে
হয়, ঘৰতে আছ
অ, আচ্ছা
আপুনি কি কৰি আছে
মই বাৰু মানে, অকমান এই কাম এটা কৰি আছিলো, কৰি মানে আজৰি হলো
হয়।
মানে, আজিতো অ ৰবিবাৰ হৈ দেওবাৰ হৈ গ'ল ন দেওবাৰত মানে তো অফিচ নাই আজি, সেইকাৰণে মানে অকণমানেই ঘৰৰ কাম কৰি আছিলোঁ
অ', ঠিকে আছে
আৰু আপুনি কি কৰিছে?
অ', এইটো ইণ্টাৰনেট যি আছে আমাৰ
হয়।
হেল্ল' শুনা পাইছেনে? মানে ইণ্টাৰনেট যে আছে, মে ইণ্টাৰনেটৰ আমাৰ মানে কি, কেনেকুৱা প্ৰভাৱ পেলাইছে আমাৰ এইটো ইহত
অ', ণ্টাৰনেটত কি ক'লে
ইণ্টাৰনেটৰ প্ৰভাৱটো কেনেকুৱা পেলাইছে?
অ', ণ্টাৰনেটৰ প্ৰভাৱটো মানে, মানে চচিয়েল মিডিয়াৰ কথা সুধিছে নেকি আপুনি
হয়, হয়, ছ'চিয়েল মিডিয়াৰ কথা
মানে, চচিয়েল মিডিয় ভিতৰত যেনেকা ফেচবুক ইনষ্টটাগ্ৰাম এইবোৰ অ', ইউটিউব প্ৰভাৱটোতো ভালে পেলাইছে এতিয়া মানে ঘৰতে বহি চব জেগাৰ মানে কথা আহ চ' কথা বতৰা জানিব পাৰি যিকোনো খবৰ জানিব পাৰি যিকোনো মানুহৰ লগত কথা ক'ব পাৰি যেতিয়া তেতিয়া ভালে পেলাইছে মোৰ মতে।
হয় ভালে পেলাইছে কিন্তু মই আজি দে আজি যিতু মই দেখা পাইছো মোৰ মানে সৰু সৰু সৰু ল'ৰা ছোৱালী দি আছে আজিৰ দিনত সৰু সৰু ল'ৰা ছোৱালী অকল মোবাইল টোৱে চাই থাকে, অকল মানে ইণ্টাৰনেটৰ জৰিয়তে চাই থাকে ন, ভিডিঅ' চাই থাকে আপোনাৰ গেম খেলি থাকে। মানে সৰু সৰু ল'ৰা ছোৱালী এনি টাইম মোবাইল নহলে আৰু
হয়।
ন মানে
হয় চাই থাকে চাই থাকে মোৰো ঘৰত এনেকুৱা হয় আছে।
হয় সেইটো সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে ভাল হৈছে নে বেয়া হৈছে?
বেয়া হৈছে মানে সেইটো বেয়া হৈছে, মানে কি চাওঁক এতিয়াতো মানে যিটো টেকন'লজি আহিছে ন ভালৰ কাৰণে আহিছে এ যিকোনো বস্তুৰ এটা ভাল দিশ থাকিলে বেয়া দিশো থাকে হয় নে? আপুনি কি ভাবে?
হয় ভাল দিশো আছে বেয়া দিশো আছে।
হয় যদি আপুনি আপোনাক এটা উদাহৰণ দিওঁ আপুনি যদি আহ আমটোতো ভাল বস্তু হয়নে? আম আমৰ কথা কৈছো মই আমটো আমাৰ ছিজনেল মানে ধৰক এতিয়া গৰমৰ ছিজনৰ মানে ফল হয়। আপুনি যদি এতিয়া অকমান খাই ঠিক আছে। আপুনি যদি দিন টো আম খাই থাকে আপোনাৰ পেটটো পেটটো বেয়া হ'ব নে?
হয় হ'ব পেটটো বেয়া।
সেইটোৱে বাৰু মানে চব প্ৰত্যকটো বস্তু মানে ভাল দিশ আৰু বেয়া দিশ আছে। এতিয়া মানে আমি কেনেকে মানে এইটো অ' আমাৰ সৰু সৰু ঘৰৰ ল'ৰা ছোৱালীক মানে এইটো মানে ম ফোনটোৰ পৰা মানে দিয়াৰ পৰা আমি মানে দূৰত ৰাখিব পাৰোঁ ফোন ফোনটো লৈ মানে সিহঁতক মানে লিখা পঢ়া খেলা ধূলাত ব্যস্ত ৰাখিব লাগে বেছি। মানে যিখিনি সিহঁতৰ মানে পঢ়া সময় স্কুলৰ সময় বাদ দি সিহঁতক মানে খেলা ধূলাত আমি মানে ব্যস্ত ৰাখিব লাগে। সিহঁতক মানে ঘুৰাব ফুৰাব লৈ যাব লাগে, পাৰ্কত লৈ যাব লাগে, তেতিয়াাহ'লে কি কয় কি হয় সিহঁতক সিহঁতে ফোনটো মানে নলয়। ফোন নলয় ফোন নাচাই ফোনৰ ওপৰত মানে সিহঁতৰ যিটো ইণ্টাৰেষ্ট বুলি কয় ন। ৰুচিটো সিহঁতৰ মানে সেইটো মনটোত তাতে নাযায়। আৰু আপুনি যদি সাধু কথা কয় সিহঁতৰ লগত ভাল মানে ভালকে কথা কয় সিহঁতৰ লগত মানে এতিয়া আপুনি কিবা এটা শুনাইছে সিহঁতক গল্প কৰি শুনাইছে, সিহঁতে তেতিয়া কি কৰে সেইটোতে আপোনাৰ কথাতে আকৌ সিহঁতে মন দিব ফোনটোৰ পৰা সিহঁতে দূৰত থাকিব, ফোনটোত মন নাযাব বাৰু। আপুনি কি মানে মোৰ কথাটোত মানে মত হয় একমত হয় নে? নে আপোনাৰ মানে চিন্তাধাৰাটো বেলেগ হয়?
নাই মই কথাতোট একমত হয়, মই কিন্তু আজিৰ তাতো এ এনেকুৱা হৈছে যে, যিহেতু সৰু সৰু ল'ৰা ছোৱালীও আছেযে। আৰু ছাত্ৰ ছাত্ৰী আছে। যিহেতু আগতে চাও আগতে মানে স্কুলৰ পৰা আহি পিনে আগতে খেলিবলৈ গৈছিল, তেনেক পথাৰত খেলিবলৈ গৈছিল, কিন্তু এতিয়াৰ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে কি হয় মানে স্কুলৰ পৰা আহি কিনে মোবাইলটো হাতত লয়। মোবাইলটো হাতত লৈ কিনে আপোনাৰ গে'ম খেলে বা ভিডিঅ' চাই।
কাপোৰটোও নোখোলে, মানে স্কুলৰ যিটো মানে পোচাক হয় সেইখনো নোখোলে আগত ফোনটো লয় হয়নে?
হয় হয় হাতত ফোনটো লয়, সেইকাৰণে উম সৰু সৰু ল'ৰা ছোৱালীয়ে বা এই ছাত্ৰ-ছাত্ৰী বিলাক মান এলোহুৱা হৈ যায় আছে আগতো এনেকুৱা নাছিল।
নাছিল, নাছিল আমাৰ সময়ত নাছিল এনেকুৱা।
হয়, এনেকুৱা নাছিল।
উম। সেইটো এটা সমস্যা হৈছে এইটো চাওঁক, এতিয়া মানে এইটো যিটো মানে মা দেউতা হয় যিটো মানে নিজৰ পেৰেন্ট হয় গাৰ্জেন হয় সিহঁতে মানে এতিয়া মানে সেইটোৰ ওপৰত ধ্যান দিব লাগিব। সিহঁতৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত নিজে চাব লাগিব ন, বেলেগতো নাচায় এতিয়া আমাৰ ঘৰৰ যি আমাৰ সৰু, সৰু দুটা মানে আহ, সৰু, সৰু ভণ্টি আছে মানে খুৰাৰ। ঘৰৰ তেতিয়া সিহঁত। তে মানে স্কুলৰ পৰা আহি এই আপুনি যিটো ক'লে ফোনটো লয় হাতত। মানে ভাত নাখায়, ফোন নিদিলে হাতত ভাত নাখায়। ফোন চাই, চাই, চাই, চাই কাৰ্টুন চাব কিবা কিবি এনেকুৱা ৰিল চাই, চাই, চাই, চাই ভাত। খাব নহ'লে ফোন নিদিলে ভাত নাখাব।
হয়, সেইটো হয়। হয়, ইণ্টাৰনেটৰ বা ভাল দিশো আছে যেনেকুৱা ছাত্ৰ-ছাত্ৰী ক'ব গ'লে আপোনাৰ। তেনেত বহুত ইউটিউবত আপোনাৰ মানে টিচিং শিকাই ন আপোনাক। কিন্তু ষ্টাডী মেটেৰিয়েল আছে, কিন্তু ছাত্ৰ-ছাত্ৰী বিলা সেইবিলাক নাচাই মই বহুতো চাইছোঁ, সেইবিলাক ইমান ধ্যান নিদিয়ে কিন্তু আহি কেনে গেমটো লয় আৰু ৰীল চায়, সেইবিলাক চায় সেইটো সেইটো এটা বেয়া হৈছে এইটো, এইটো কাৰণে। আপোনাৰ ছাত্ৰ-ছাত্ৰী হয়তো চকুৰৰ প্ৰব্লেম হৈ যায় বেছি মোবাইল চালে।
হয়, হয়। আহ, ছয়বছৰ, সাত বছৰতে সিহঁতৰ চকুত কম দেখা পায় চকু দি পানী ওলায়। এনেকুৱা হয় আমাৰ ঘৰৰ সৰু। ভণ্টিটো ভণ্টিজনৰে হৈছে এনেকুৱা।
অ', হয়, হয় এতিয়া সেইটো আপুনি কি কব বিচাৰে এইটো বেয়া হৈছে নে ভাল হৈছে?
সেইটো বেয়া হৈছে। এইটো বেয়া হৈছে মানে কি আমি যিটো মানে, যিটো বস্তু যেনেকে ব্যৱহাৰ কৰিব লাগে। সেই বস্তু-বস্তুৰ ব্যৱহাৰটো ফোনৰ ব্যৱহাৰটো আমি জানা নাই। সেইকাৰণে এনেকুৱা আমাৰ মানে বহুতখিনি সম মানে সমস্যা হৈছে। আৰু এতিয়া লৰা ছোৱালীক এতিয়াতো মানে। ক'লে নুশুনে এতিয়া কোনো, কোনো ল'ৰা ছোৱালীক মানে এতিয়া নিজৰ মা দেউতাই মানে তেতিয়া মানে। যেতিয়া মানে বেছি খং উঠি যায় আগতে তেতিয়া মানে। অ', কেতিয়াবা মাৰেও ন ত' সেইটো মানে ঠিক নহয়। সেইটো ঠিক নহয় মুখৰ কথাতে বুজাব লাগে, মাৰিব ধৰিব নালাগে মোৰ মতে ম-মই যিটো ভাবোঁ। আৰু কিয়নো সিহঁতক মাৰিলে মানে সিহঁতে আৰু বেয়াই হব। সিহঁতে ভাল নহ'ব, কথাটো সেইটো বুজি নাপাব যিটো মানে। নিজ মা দেউতাই বুজাব খুজি আছে।
হয়, সেইটো হয়।
আপুনি মানে এনেকুৱা, এনেকুৱা আপুনি আপোনাৰ ওচৰে পাজৰে যদিও মানে এ এনে কোৱাটো আছেই কিজানি আপুনি কোনোদিন কিবা মানে এনেকুৱা। বুজাইছে নে কাৰোবাৰ, কাৰোবাৰ ধৰক ল'ৰা হওঁক, ছোৱালী হওঁক সৰু বা আপোনাৰে নিজৰ ছাত্ৰ হওঁক বুজাইছেনে?
হয়, মই বুজাইছোঁ মোৰ ভাইটি আছে দুটা। মানে বুজাইছোঁ যে ইমান মোবাইল নাচবা বা মোবাইল চালে এনেকুৱা প্ৰব্লেম হব চকুৰ প্ৰব্লেম হ'ব, ব্ৰেইনটো বেয়া হয়। বেছিকে চোৱা এটা টাইম মতে চোৱা কিন্তু ভাল বস্তু চোৱা। তোমাৰ এই ষ্টডি আছে ন পঢ়াৰ বিষয় চোৱা তোমাৰ যোনবিলাক দৰ নতুন নলেজ জ্ঞানৰ বিষয় সেইবিলাক চোৱা কিন্তু আহই কেনে জ্ঞান। খেলি থাকে মই চাই থাকো কেতিয়াবা মই মোবাইল টো লয়। মোবাইল নিদিলে আৰু মানে মানে কান্দি থাকে। কনে সৰু আৰু বুজিও নাপায় যে বুজাইছো কিন্তু বুজিলেও আাকৌ মোবাইলটয়ে লৈ থাকে।
হে, হে, হে
সেইকাৰণে আপোনাক সুধিলো যে মোবাইল এইটো ইন্টাৰনেট আমাক ভাল ভাল কৰিছে নে।
সিহঁতক এটা ব্যৱস্থা আছে কিজান জানেনে? আহ, সিহঁতক এটা ব্যৱস্থা মানে কি মোৰ মতে কি হয় জানেনে সিহঁতক। স্কুলৰ পৰা অহাৰ পিছত ভাত খোৱাৰ পিছত অকমানতটো ৰেষ্ট লয় ন। সিহঁতক সদায় মানে যিমান মানে মানে। সম্ভৱ হয়। সিহঁতক সদায় ওচৰে পাজৰে যদি পাৰ্ক আছে আমাৰ পাৰ্কত লৈ যাব লাগে। খেলা ধূলাত মানে জড়িত কৰি দিব লাগে সিহঁতক।
হয়।
যেতিয়া সিহঁতে খেলা ধূলাৰ লগত জড়িত হৈ যাব ন। তেতিয়া মানে শাৰীৰিক ভাৱেও সুস্থ থাকিব সিহঁতে। আৰু মানে মনটোও সিহঁতৰ ভাল থাকিব আৰু সিহঁতে সদায় বিচাৰে মানে তাতে যাব খুজিব। যাব বিচাৰিব পাৰ্কত খেলিব। তেতিয়া কি হ'ব ফোনৰ পৰা সিহঁতৰ মনতটো মানে লাহে লাহে লাহে লাহে। আহে মানে গুচি আহিব। সেইটো কথা মা মানে মনৰ পৰা সিহঁতৰ আঁতৰি আহে আঁতৰি যাব। মই এনেকুৱা ভাবো এইটো এইটো কৰিলে মানে। বহুত মানে সহজভাৱে এইটো মানে আমি, যিটো মানে। বেয়া হৈ আছে আমাৰ নিজৰে ল'ৰা ছোৱালী আহ বা। আমাৰ এই আশে পাশৰ ত সিহঁতৰ মানে ভাল হ'ব এইটো। সেইটো ভৱিষ্যতৰ কাৰণেও বহুত ভাল হ'ল।
হয়, আপুনি ঠিকে কৈছে।
হয়।
আৰু আৰু স, সেনেকুৱা ল সেনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যিহেতু মানে কতো খেলিবও নিবিচাৰে ই। কতো যাবও নোখোজে অকল মোবাইলটোৱে লৈ থাকে তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰে।
তাৰ বিষয়ে মই ক'ম যে সিহঁতেক যদি খেলা ধূলা কৰিব নিবিচাৰে সিহঁতক মানে আমি এনে। কোৱা মানে কিছুমান কাম কামৰ লগত আমাৰ লগত জড়িত কৰিব পাৰো। যেনেকুৱা আমি ঘৰতে ধৰক মায়ে কিবা কাম কৰি আছে দেউতাই কিবা কাম কৰি আছে সৰু সৰু সিহঁতক মানে কিবা এটা। সৰু সুৰা কাম দি মানে ব্যস্ত কৰি ৰাখা আৰু সিহঁতৰ লগত মানে আহ, আমি মানে অনু মানে যিখিনি সময় সিহঁতে মানে আজৰি আছে। বা আমি কাম কৰি আছোঁ আমি যিকোনো কৰ্মত ব্যস্ত হৈ আছোঁ সিহঁতৰ লগত মানে আমি কথা পাতি থাকা। যিকোনো এটা গল্পৰ বিষয়ে যিকোনো যি। কোনো মানে বিষয়ে আমি সিহঁতৰ লগত মানে আলোচনা কৰা আলাপ কৰা। সেই হিচাপে যদি আমি সিহঁতৰ লগত কথা পাতি থাকোঁ মানে সময় সম যিহেতু আমি বহুত সময় মানে সিহঁতৰ লগত আহ কথা নাপাতো। আমাৰ কামতে ব্যস্ত থাকো সিহঁতৰ লগত আৰু কি কথা পাতিম? সিহঁতে যি। কৰি আছে কৰি থাকক আমি এনেকে ভাবো কিন্তু সেইটো এনেকে ভাবিব নালাগে। আমি আমি মানে নিজে সিহঁতক মানে। এপ্ৰিচিয়েট মানে এইটো মানে সিহঁতক এপ্ৰিচিয়েট কৰিব লাগে যে আমি। তুমি আমাৰ লগত আহা আমাৰ লগত কথা পাতা আৰু কিবা এটা দি মানে ব্যস্ত। নষ্ট কৰি ৰাখিব লাগে সিহঁতক মানে যিকোনো এটা আমি মানে আমাৰ আগৰ বা পিছৰ। কিবা এটা মানে গল্পৰ বিষয়ে কৈ মানে এইটো এনেকুৱা হৈছিল, এইটো এনেকুৱা হৈছিল, তেনে সিহঁতক ব্যস্ত ব্যস্ত কৰি ৰাখিব লাগে তেতিয়াহ'লে আ, সিহঁতে আল সময় লাগিব লাহে লাহে কৰ্ণৰপৰা।
হয় আগ্ৰহী কৰি আগ্ৰহী কৰি তুলিব লাগে হয়। গল্পৰ বিষয়ে এনেকুৱা কৈ কেনে হয়, তেতিয়া ছাত্ৰ ছাত্ৰী আগ্ৰহী